হেল্ল' কি কৰি আছ
এয়া ভাত খাই আজৰি আছো তুমি।
এ মই ভাত পানী খাই বৈ আজৰি হয় পেলায় সেই পেলাই এই ৰাস্তাতে বহি আছো ইমান গৰম ভিতৰত থাকিবই নোৱাৰি
আজি ৰ'দ লাল ধেই দিছে।
উম, ম নকবি আও। বতাহু যিকণহে মাৰিছে গাত লগাই নাই মাৰিছো বাৰু ইমানকেও নাম আৰু মানে।
আমাৰফালে বতাহ অহা ন নাই
আহ ভাত কিহে খালি।
ভাত ভোলে আলুৱে ভাজি তাৰপা ডিম আছিল। অহ
মই হেই মাছে ভোলে বনালো তাৰ পিছত ত হেৰি দালিত ঔটেঙা দিলো, আকৌ বেঙেনা আলুগুটি ভাজিলো। সেয়াই মানুহটো আহিলে। আহ ইয়াতে আছো ইয়াতে আছো আহ জানো কেতিয়ালৈ যাওঁ
অ
তই ইয়ালে আকৌ কেতিয়া আহিবি।
নাজানো কেতিয়া যাওঁ। কালি আহিছোহে ৰাতিত।
অ মই যে ৰাতি পুৱা কিবা সুধিছো মাক বোলো গ'লে নে মা বোলোন তাছতৰ ফালে গৈছিলো তেতিয়া কৈছে হে গলগৈ তলি
আহ কালি আহিলো।
উম।
দলিহ অ সেই হ আহ। কালি আহিছে গোচি আহিলি
অ'
তাৰপৰা এই কাপোৰ কানি ধই মেলি ঘৰ চফা কৰি আজৰি হৈ চো ভাত পানী খাই।
উম, ভাত তই বনালি নে সি বনালে।
ভাত মই বনালো।
আকৌ এতিয়া গা ধুবলৈ গৈছ বুলি কৈছিলে হে।
গা ধুই নম ব ভ বা ৰাতিপুৱা ধুললো নহয়। ইমান গৰম কাম কৰি গা অ' এই নহয় অ' দুবাৰ দিছো মোক নেখাওতে মকে চাহ অকননো নাখাওঁ মই গা নধুৱাকে।
বা বা তেতিয়াহ'লে আগৰ হৈ থকা নাই আৰু এতিয়া বেলেগ হৈ গলি আৰু
অ কেতিয়াবা খাওঁ পাৰ ঠাণ্ডা দিনত চাহকাপ খাওঁ বা গা নুধৱা কৰে।
মই চাহ কাক খাওঁ, গা নোধৰা এইবাকে নাখাওঁ, চাহৰ লগত বিস্কুতটোও খাওঁ বা পিঠা চিঠা থাকিলে নাখাওঁ। ম
আহ কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ কেতিয়াবা গা ধুই খাওঁ।
মই গা নোধোৱাকে প্ৰায় চাহকাপ খাওে মানে কেলে হে এদিনগুৰি আহি হ'লেও মানে চাহকাপ খাওহিয়ে। মই এই পিছত নহয় চোতাল সৰা বাচন ধোৱা এইবিলাক তো থাকি যায়গে যে।
আহ
থকা দিনা নয়, চাহ কাষৰলে পইণ্টটো বিন্ধুৱে সোনকালে বনাই দিয়, নহলে বিন্দু গজালে যোৱাৰ দিন দেখোন, খাবলৈ নাপাওঁ, বজাৰলৈ গুচিয়ে যায় উ, নাযায় অ', লোৱা উঠে বাৰু, কিন্তু লোৱা লোৱা উঠে, লোৱা উঠাৰ পিছত দুইটাই খাওঁ ভাতো বনাই থকা প, চাহ বনাই লৈ পেলাই, খাই লওঁ
থাপা হেৰি এইটো দ ভাইৰিয়েল নে গৈ হৈছে
এ, আছে ভণ্টি আহি অহাই নাই কালি যে গৈছিলে
হাটিলা লাগে ন
থাকিলে, অ', আহিবলৈ নোৱাৰিলে নহয়
আকৌ মই কালি আবেলি স্কুটীৰ লগত তাই নহয়, মানে বেলেগ
নহয়, নহয়
ক'লা চাৰ্টে, তাৰ পেণ্টটো পিন্ধি, কলেইছ জানো, মই পাই বুলি ভাবিছিলোঁ ৰঙা স্কুটী
এই, এহেতকেইটাহে আছিল, আৰু পায় এহেকেইটাহে আছিলে, হ'ব পাৰে
অ', অকল ছোৱালী এজনীকেই দেখিছিলোঁ ক'ৰ মানুহে ইমান চিঞৰি আছে, অ',
উম', এ, হেৰি, তহঁত এতিয়া এইখিনিতে নাথাকে জানো আমাৰ পৰা এই আগলৈ
অ', এ, ফাকুৱাডাল বজাৰলৈ যায় যে, বজাৰলৈ যেন যায়, এইকণতে
অ', সেই ছোৱালীজনীয়ে সেইখিনি লুকাইছে নি বাৰু
সেইকাৰণে, সেইফালে যাব নালাগে, মনৰ দোকানলৈ যাব, দোকানৰ ফালেও যাব নালাগে, সেইফালে মন্দিৰৰ, মন্দিৰৰ গৰুটো য'ত আছে, ভালে সোমাই আহিব লাগিব।
অঁ', অ'।
অ', অ, ইমান সৰু ছোৱালীজনী ঢুকালে।
তাকে হে, অ, তাকে কৈছো, কেনেকে বা ঢুকালে? কি কিজানি, কোনোবাই পানীলৈ ঠেলাই মাৰিয়ে দিলে বা কিবা কৰিলে বাৰু, মই সেইবিলাকহে ভয় খাইছোঁ।
পুখুৰীত পৰিলা নাই কিনো?
ককাাাহঞ্চ
পানীত পৰিলা বুলি কৈছে, মইবোলোঁ, পানীত পৰিল নেকি? কোৱা নহলে
এ, পুখুৰীত পৰিলে বুলি কৈছে।
অ',
সজনী কিবা হেৰি লাগি পেলাই, নিজে মৰি থাকিলে বা?
অহ,
প্ৰেম-চেম, কিবা কিবি।
অহ,
অ, নাইন-টেনৰ ছোৱালীজনী যেতিয়া।
বিয়া হোৱা নাছিল, দ হোৱা আছিল অলপ।
বিয়া হল, তোলনী বিয়া হল।
তাকেতো তুলনীৰ বিয়াৰ কথাই কৈছোঁ, বেছি দিন হোৱা নাই।
অ, তুলনীৰ বিয়া বেছি দিন হোৱা নাই এবছৰমান হৈ গৈছে।
উম',
ভয় লাহে ও আজি কালি লৰা ছোৱালীক কেনেকৈ কি কৰি পেলাই বাৰু কত থৈ যাব বাৰু।
এ, আজিকালি পুখুৰী-চুখুৰী কোৱা-চোৱা থাকিলে এতিয়া যাব নোৱাৰি। অহ, আহ,
গৈ পেলাই কত বা কি কৰিবগে।
উম', অ, কলে আহিছো, যাব নাই। হা
ভয়ে লাগে মুঠতে কোনে কেনেকে কি কৰিব
যদি কোনোবাই গৈ পেলাই পিছফালৰ পৰা দিবগে গটিয়াই
অ
হেয় ঐ ঘৰলে জানো কেতিয়ালৈ যোৱা হয়
অ
মোক দেখি আমনি লাগিছে নে কি নো
আমনি লাগিছে অ
উম ত সেইখিনিৰ পৰা সেইখিনিৰ পৰা আহি এইখিনিত থাকহি নহয়
উ মই তোমাতকে বেচি থাকো
অ তোন তেতিয়া আমনি নালাগে
নিজকে নিজে দেখি আমনি নিজকে নিজক দেখি আমনি নালাগে ন
তাকেহে
ভিনদৌ' এ ফোন কৰিছে তোলে
ভিনদৌৰ মোবাইলৰ ৰিচাৰ্জেই নাই মোলে ফোন কৰো বোলে মই ফোন কৰিছিলো এতিয়া অলপ আগত
বজাৰলে গ'ল নে
আজি বজাৰ নাই নহয়
অ কেতিয়া আছেনো বুধবাৰ? বুধবাৰলে হব অ। ল'ৰা কত গল?
লৰা সৈতো এই তহঁতৰ খুড়ী হতঁৰ ঘৰলে দৌৰিছে।
অ আমাৰ খুৰী আজি মাতি ৰোবলে নাই যোৱা নেকি?
গৈ আছিল আমাৰ পেহীৰ লগত অকমান ৰোই দিলেগে।
গা বিষ মাৰিবলৈহে গৈছিল আজি।
অ।
অ। তোমালোকৰ পেহীহঁতৰ মাটি পেহীহঁতৰ মাটি ৰোই‌ আছে নে কিনো ইমান ৰ'দ দিছে।
এ আহি পেলাই গৈ চাগে পেহীয়েহে ৰুইছিলে আজি বোৱাৰীজনীহে কালি নাট সেই ভতিজাজনী ইমান জ্বৰ উঠিলে আজি মেডিকেল পোৱালেগে। এতিয়া সিহঁতো গৈছেহি পেহীও গৈছেগে।
অ। যিহে বৰষুণ দি দি ৰ'দ দিছে বেমাৰ হ'ব।
উম।
গৰু গিতাই ইমান তেতাই আছে অ। অশান্তি লাগি গৈছে। বেলেগৰ হেৰি হেৰি ৰাস্তাত দি থৈছে।
হম।
উম।
উ
মাহতে কি কৰিছে?
মাই জানো তাঁত বৈ আছে নে শুইয়ে আছে।
অ বাবা?
বাবা কামলৈ গ'ল।
অ কত গৈছে?
উম ক'ত কৰিছে নাজানো দেই মই।
অ।
কিবা আমনি লাগি গৈছে, কলৈ যাও কি কৰো তেনেকুৱা লাগিছে।
অ'। এ একডাল গৰমত ফেনেও কাম নিদিব অ'।
উম, ভিতৰত সোমাবই নোৱাৰি যি গৰম।
আমাৰ লৰাটো যে গৰমত ভাল ধপলিয়াই ফুৰে, ভিতৰত সোমাইয়ো থাকিব নোৱাৰে অকনো শুবও নোৱাৰে, গা পা ধুবলৈ কলেও নোধোৱে।
আমাক খুইহতৰ ল'ৰা ভাল আকৌ নিজে নিজে শুৱে, কালি সেই মাক নাই নিজে শুইচেগে।
অ', সি বহুত ভাল।
দুষ্টটো দুষ্ট বাৰু শুৱাতো নিজে শুৱেগে।
উম। উম, কিবা এটা ক মাকলে ইমান ভয় কৰে আমাৰ এইবোৰকে মাকলে ইমান ভয় কৰে যদিও মানে ইমান হেৰি নহয়।
উম
ভয়টো নকৰে বাৰু, কালি হাঁহৰ হে হেৰি এশিঙীয়া হাঁহ পোৱালি এটা বিচাৰিছে সি দাম মাৰিছে পঞ্চাশ টকা।
মাকে দাম কবলে নাপালেই।
উম।
উম।
কিযে সঁচাকে ৰাস্তাতে বহি আছো ভিতৰলৈ সোমাবই নোৱাৰি জুই জুই নিচিনা লাগি আছে ভিতৰত সোমালে। ফেনৰ হাৱা ল'লে কিবা জুই হে।
ৰ'দ ক'নদি পাৰ হ'বই নোৱাৰি। মই কাঁহী বাতিয়ে ধোৱা নাই পাছফালে গোটেইখন ৰ'দে পৰি আছে। কাঁহী বাটি বিলাক উঠোৱাই থৈ দিছে কাপোৰ মেলি থৈছো বাও কাপোৰ ৰাতিপুৱাই ধুলো ব
উম কিমান সময়ত উঠিলি?
আজি চাৰে ছটাত উঠিছো।
পানী সোনকালে আহে যেন টেপ টেপৰ পানী দিয়া যেন
উম এই আঠটালৈকে শুৱ
উম
আহ
আগতেতো তাত থাকোতেন্তো পাঁচটা চাৰে পাঁচটাতে উঠো পাঁচটা চাৰে পাঁচটা ইয়াত এতিয়া অকমান দেৰিকে শুৱ ৰহ
উম
তাত নটা দচটালৈ আজৰি নহ অ'
অকলে থাকিবলে ভয় লাগে নে
অকলে নাথকা নহয় সেইকাৰণেহে ঘৰত আছিলো অকলে থাকিব লাগে বুলি। দুদিন নে তিনদিন অকলে থাকিলো হলো ৰাতি। ভয় ভয় লাগে টোপনি নগলে টোপনি গলে একো নাই বাৰু
অ',
মোবাইলতো চাউনডটো ডাঙৰ ডাঙৰকৈ ল'ম গান চান লগাই তাৰপৰা শুই থাকিম
নহ'লে মোৰ ইমান ভয় ভয় চয় নালাগে বাৰু তথাপিতো মানে এই টোপনি গৈ থাকিলে একো আপত্তি নাইকিয়া টোপনি নগলেহে মানে একদম পুৰা হেৰি হৈ যায়
অ', টোপনি নগলে কিবা ভয়তো আহি থাকে।
অ', টোপনি নগলে যেন কিবা এটা আহিছে, কিবা এটা আহিছে তেনেকুৱা লাগি থাকে। আহ, হে হ'ব দে। মই অকন ভৰি হাতকেইটা ধুৱাও ধুওগে, ল'ৰাক গা পা ধুৱাওগে।
ল'ৰাক গা ধোৱাই নাই।
নাই ধোৱা, নাই ধোৱা হ'ব দে, উম,